আহ
মই জা চাওমিন খালো খাই কিনে এতিয়া সেই ড্ৰামা চাই আছিলো
আছা চাওমিন ইমান ইমান ৰাতি চাওমিন খাইছো যে
অ মানে এই একো টেষ্ট নাই ন মুখৰ সেইকাৰণে অলপ সেইটো খালো হয় অ মানে মই ভালো পাওঁ
আচ্ছা আচ্ছা
আহিব
ইয়ে, ইয়ে ৰাম ধন যদি এছিডিটি হয় তেনেক হ'লে।
গেছৰ টেবলেট খাইছিলোঁ মই জ্বৰৰ টেবলেট খাই কিনে।
অহ।
উম। তই কি কৰিছ?
মই অলপমান ভাত খাই উঠিলো হে।
কিহেদি খালি?
হা এই ৰলপাহ আমাৰ ট্ৰেডিচনল ড্ৰেছ।
আত্ছা। কিহেদি বনাই?
টো যে তৰা বুলি যে কয়! তৰা বুলি এটা অ তৰা নে কি? বুলি কয় লাইক। তেনেকে লম্বা লম্বা থাকে। উম বগা কে। চ' সেইবোৰকে মানে কাটি সেইবোৰৰ ভিতৰৰ যোনটো হৱাইট দানডিটো থাকে, সেইটো কাটি কিনে বনাই অ দালি, আলু দি কিনে বইল কৰে। চ কৰি কিনে বনাই, পানী ঢালি।
আ আচ্ছা আচ্ছা।
উম।
এতিয়া কি কৰি আছ ভাত খাই?
ন
গা ভাল মানে অকনমান দিনতে ভাল পাইছো, কাৰণ দিনত মা থাতো বিষাই আছিলে এতিয়া সে মাথাৰ বিষ টো নাই। বাট জ্বৰটো আছে।
অ মোৰো আজি মাথা বিষ হৈ আছে। মানে মাথাটো বহুত হেভি হেভি লাগি আছে।
সেই ভিতৰ ভিতৰে হৈ আছে নেকি।
উম হ'ব পাৰে। মোৰ মোৰ পু দুটা নাক বন্ধ। তই চাবিনে ফিফা ৱৰ্ল্ড কাপ? হা?
হা
ত ফিফা ৰ্ল্ড কপ চালিনে মানে চাবিনে?
এ অ নাজানো। তই?
ম‌ই নাজানো মোক সুধিছিলে। তাই ব বি পাৰ বুলি চাম ভাবিছিলো কিন্তু শুনাত আহি
অ সিহঁতে এদিনহে পাৰফৰ্ম কৰিব নেকি?
অ এদিনো নকৰে চাগে।
কেতিয়া পাৰ্ফৰ্ম কৰিব?
নকৰে উম নক- মানে মানে চিলেক্ট নহল চাগে।
চিলেক্ট হব লাগে নেকি?
অ সিহঁতে চিলেক্ট কৰে কোনটো কোনটো আৰ্টিষ্টক দিব এইবাৰ পাৰফৰ্ম কৰিব। অ এইটো ডিপেণ্ড কৰে ন কি অ লাইক অঁ পাৰফৰ্মেন্ঞ্চ ইমান ভাল নহয় সেইকাৰণে
কিয় কিয় ভাল নহয় বি টি এছ পাৰফৰ্মেন্ঞ্চ
নাজানো লাইক আহ যোৱাবাৰ যে অকল জংকুকে কৰিছিলে ন পাৰফৰ্ম ত' সেইটো সেইটো কোনো হাইপ দিয়া নাই ইমান চ' সেইকাৰণে।
উ বি টি এচ ক আৰু কিয় নিদিব গোটেই ছেভেনটা মেম্বাৰ থাইিলে হাই পাবই ইমান হাই পায়ে আছে।
ছিল ব্ৰ হাই হাই পোৱাৰ লাইক আছিল বাট এতিয়া হাইফ দিলে কি হ'ব। তেতিয়া দিব লাগিছে দিয়া নাই, এতিয়া সিহঁত তে আয়ুষ্য সিদ্ধা অ সি মানে এনে লাইক, ফ্ৰন্টৱেড মানে এটা ৰিলিজ কৰিছিলে এনে ফুটবলৰ কাৰণে। তে সেইটোক চিলেক্ট কৰি লৈছে।
ৱাহ
উ নাজানো লাইক এতিয়া বহুত মানে পাই আছে আৰু সেই হাই আইচ স্পিডৰ গানটোৱে।
উ বাট বি টি এছৰ সাতটা মেম্বাৰ একেলগে থাকিলে অফকৰ্চ হাই পাব।
তাকে বাত কিবা হয় আৰু। আৰু চাকিৰা অফকৰ্চ চজ কৰিছে আৰু নৰাফাটহি যাব বোলে।
উম হম ঠিকে আছে বাৰু
কি আ অ নাজানো আৰু ফুটবলৰ বাট মোৰ মানে যে তাই ভাল নোপোৱাই গৈছো ত মই এটা মানে ইণ্টাৰভিউ চালোঁ অ', মইও সেইটোৱে কৈ আছোঁ সেইটোৱেই মই মানে। কিন্ত হা ফেমিনিজমৰ বিষয়ে তাই কি কি কৈছে যে ফেমিনিজমৰ কাৰণে চচাইটি ফ আগঢ গৈছে অ ৰিেলি মানে তাই ফেমিলিজামৰ মিনিং
এগজেক্টলি,, মানে তেওঁলোক একট্ৰেছ হয়। এইখিনিতো জানিব লাগে
পঢ়া লিখা অ ইভেন্টটো কৰীনা কাপোৰে নিজে কৈছিল ন ফেমিলিজম ফেমিলিজম মই নামানো।
অ', পিছত চনামে যে চাইডত চিঞৰি আছিলে উ, ' ৱাহ।
অ', মানে ইহঁতে চাগে ফেমিনিজমটো মানে কিবা বেলেগে ভাবিছে, ফেমিনিজম মানে।
মানে মেইল ভেলিডেশনৰ ইমান, কি?
অ ', না- না মোৰতো লাগে সিঁহতে মিনিঙে নাজানে বিকজ, যে, যি দেখিছো মই সিহঁতে নিজে ইনদি, ডিপেণ্ডেণ্ট হয় সিহঁতে এক্ট্ৰেছ হয়, কাম কৰিছে। লাইক আঃ সেইটোৱে ফেমিনা যে তাকে সিহঁতে চাগে মিনিংটো আজিলৈকে গমেই নাপালে ফেমিলি যে, সিহঁতে ভাবে যে ফেমিনিজন মানে অ', কাকো পাত্তা নিদিয়া চছাইটিৰ,
আৰু ল'ৰা মানে মেইন, মেন - মেনক হেট কৰা সেইটো নহয়।
অনলি সেইটো বস্তু নাই ফেমিনিজীমত বহুত বস্তু আছে, ৰাইট
উম, ল'ৰাক হেড কৰে সেইটো মেন- মেনহতৰ সেইটো মিছৰ - জনীয়ে। মিছৰ জিনিচ বুলি কয় বাট সেইটো এট, সেইটো বৰ বেয়া কথা নহয় বাৰু বাট ষ্টিল আৰু ফেমিনিজমটো তো ভাই,
তাকে ফেমিনিজম- ফেমিনিজম আছে সেয়ে ফেমনিজম আছে, সেই কাৰণ সিহঁতে লাইক এক্টিং কৰিব পাৰি আছে যদি ফেমিলিজম নহ'লে হয় সিহঁতে এক্ট্ৰেছ নহ'লে হয়।
তাকে।
কাৰণ কি আগৰ- আগৰ টাইমত বোলে ইকজেক্লি ব্ৰ',। লাইক আগৰ টাইমত বোলে লাইক ছোৱালীৰ ৰ'ল ল'ৰাই কৰিছিলে।
চ' কিয়?
কাৰণ কি অ', তেতিয়া মানে ছোৱালীবোৰক এনেকে বাহিৰত ওলাব দিয়া নাছিলে এইবোৰ- চেইবোৰ কৰিব দিয়া নাছিল। ছোৱালীৰ ৰ'ল ল'ৰা, ছোৱালী হৈ কিনে এক্টিং কৰিছিলেচ ভাপ, এতিয়া ফেমিনিজম লাইক লা, লাহে- লাহে, অলপ বাঢ়িছে চবে নিজৰ হকৰ, কাৰনে লাইক -যুঁজে, সেইকাৰণে এতিয়া অলপ পাৰি আছে ভাই ইমান হাঁহি উঠে বে', কি ক'ব মানুহে ইণ্ডিয়ান বলীউডৰ এক্ট্ৰেছ অভিনেত্ৰী এজনীয়ে, ফেমিনিজমক চাপৰ্ট নকৰে। ফেমিনিজমৰ মিনিং নাজানে,
এ, সঁচা মানে সিহঁতৰ ইণ্ডিয়ান বলীউড মেইন কথা সেইটো, চব নেপোকেচবোৰ আছে মেইন কথা,
তাতকেতো মই আনণ্ণিয়া আনণ্ণিয়া পাণ্ডে কে চাপোৰ্ট কৰিম ৰেবেল
অ মই তাইক কেতিয়াও ট্ৰল কৰা নাই আনণ্ণিয়াক মানুহে ইমান কৰিছিলে মোৰ কেতিয়াও মানে ইমান বেয়া নালাগে তাই মই তাকে ধওক ট্ৰল কিয় কৰে ঠিকে আছে বাৰু নতুনতে অকনমান লাইক এক্টিং নাজানিব পাৰে তাইবা
অ তাকে এক্টিং মানে সেই এক্টিং মানে তাই যে লাইক সৰু পোৱালিৰ নিচিনা যে অলপ বিহেভ কৰে সেইটোক লৈ কিনে ট্ৰল কৰি দিছিলে যে লাগিববাৰ অল মিতাই বাইফ দিয়ে এনেকে এনেকে বাট সবৰে থাকে নহ অ কাৰণ কি অ অ আ তাই সৰুৰ পৰা মৰম দিছে কিবা দিছে সেইকাৰণে তাৰ বিহেভিয়াৰ চাগই সেনেকোৱা হৈছে
সেনেকুৱা একজেক্টলি মই তাইৰ ফাষ্ট ফিল্মখন চাইছিলো ন টাইগৰৰ লগত ষ্টুডেট অফ দা ইয়াৰ হয় তে তাতেও মানে এক্টিং সিমানো বেয়া নহয় জান
ভালে কৰিছে অ ভালে কিং
আহ
টা বেয়াহে লাগিছে তাতে এক্টিংটোত বেচৰি
অ তাই পিছত হেৰি হৈ যায় ন
আহ মণ্ট্ৰল কৰি থাকে
উম তাৰ পিছতো তাই ইমান মুভি আহিলে এতিয়াতো ভালে কৰে তাই এয়াতো বাৰু ত ৰেকগশ্যন পাই আছে উ
অঁ আৰু তৃপ্তি যে তাই লীলা মছদ আছিলে জানী তাই তাই তাতক ভাল মুভি কৰিছে জানো তাই কুবুল কোৱালা নেকি কোৱালা নামৰ মু আছিলে তাই তাই তাৰ পৰা মানে পোৱা নাই ইমান ধুনীয়া মুভি খন ঘছে তাৰো পৰা একো পোৱা নাই হাইদ তেনে তাই মু কৰি মছনুৰো হাই পোৱা নাছিলে তাই যেতিয়া তাই টাইগাৰ মুভি খনো আৰু লেতেৰা আছে অঁ টাইগাৰ মুভিখনত তাই যেতিয়া মানে তাই অলপ তাই অঁ অঁ এনিমেল অঁ অঁ তাতে যেতিয়া তাইক সেই লেতেৰা ৰোল দিছে তেতিয়া গৈ তাই পাইছে ভাই হাই তেতিয়া চবৰ চকু আগত আহিছে-'
তাই মই বুলবুলখননো চাইছিলো ভাল হয়
সেই বুলবুল তো ইমান ভাল ইমান ষ্ট্ৰং
উম মেইন কথা তাইৰ ভুল নাই তাইক যোনটো ৰুল দিছে তাই কৰিছে
সেনেকৈ অঁ উম এতিয়া চাবিচোন লেলা মছত ইমান দেৰি হাই পালে
এই তাকে কেতিয়াবাই ওলাইছে ময়ওঁ চোৱা নাছিলো আৰু মই ভাবিছিলো কি ভাল নহয় কাৰণ এক্টৰটো জানা নাছিলো মই পিছত ভাল কিন্তু বুলবুলখন চাইছিলো মই এনিমেলৰ আগতে চাইছিলো-'
আচ্ছা মই মই চোৱা নাছিলো বুলবুল বাট মই অঁ লাইক বুলবুলত তাৰ যেনটো কেৰেক্টাৰ আছে সেইটো দেখিয়ে গম পাইছো, গাংগু বাই যেনেকা আছিল সেমেকা
অ', অ', ভা ভাল আছিল উম এতিয়া। টো আৰু এখন আহিছে সিহতৰ মা বেহেন
অঁ মা -বেহেন সেইটোতো কি মজা ৰোল কৰিছে তাই সেইটো চ মই নাই চোৱা চাম কিন্তু এইটো হাঁ এ নেটমিৰৰ চাব পাৰিলো হয় কিন্তু মোৰ ৱেবচাইট চলা নাইৰে ফোনত
উম মই সেই কালি নে পৰহি অবজেকচনখন চালোঁ
আবজেচন চবে কয় আছে অবজেকছন কি হয় কি মুভি হয়।
এ লাইক মানে ছোৱালীটো নিজৰ বয়ফ্ৰেণ্ডত লাইক বহুত অবজেষ্ট হৈ যায় আৰু সেনেকুৱা কৈ তাই বেলেকো মাৰে কৰি দিয়ে যোনে তাই বয়ফ্ৰেণ্ডৰ ওচৰত আহে বহুত ক্ৰীপ হয় মানে বাট ইয়াতেও লৰাটোৰে ভুল হয় ত মুভিটো চালে গম পাবি।
হো হো
হা এতে মানে এনেকা দেখাত লাগে যে ইমান কিয় পজিটিভ তাই ইমান কে পজিটিভ ব মানে চ মেইন এটা প্লট আছে। আৰু সেইটো হ হৈ যাব।
অ আৰু দেখিছ এতিয়া যে অ এতিয়া যে হেই হৈ আছে। ফেমাছ হৈছে থ্ৰী হাণ্ড্ৰেড ছেভেন্টি ৰুপিজৰ বিৰিয়ানী ৰিল
অ তাতো যাবৰ পৰা ওলাই দিলে।
অ ভাই আৰু ঠিক আছে ঠিক আছে সিটো অডিয়েন্স অফ অডেঞ্চত ভালো থাকে বেয়াওত তই এজ এ হো তই কি কৰি আছ এ
অ মই মইতো চবতে স সজোক বয়কত কৰিব লাগে কাৰণ তেতিয়া আপুৰ বা জেৰেবেল কি তাই বেন কৰি দিছে। ছিলে ইমান লোকে এেছ কৰি দিছে তাই নিজৰ ডিফেণ্ড কৰোতে নিজকে ডিফেণ্ড কৰোতে আৰু এইটো হষ্টৰ কইতালৈ হেৰিওৱোৱা নাই
তাকে
উপৰতে কেচ কৰিব লাগে
উল্টা ল হাই ফেড দি আছিল। ভাই পিক গুডগাঁও কনটেট বুলি পিক গুডগাঁও কনটেট অ' মাই গড
বয়কট কৰিব লাগে তাক
তাকিয় ভাই
উম নাইতে
দে